অউ প্ৰিয়ংকা কোৱা?
অঁ কোৱাচোন তোমাৰ খবৰ কেনেকুৱা? তাৰ বাবেই ফন কৰিলোঁ?
মোৰ খবৰ একেবাৰে ভালেই দিয়া। খালি অলপ গৰমতটো বেছি দিয়াৰ বাবে অকমান গাটো অসুস্থ হৈ আছে। বাকী এনে খবৰ ভালেই দিয়া, তোমাৰ ভালনে?
উম' উম'। মোৰো ভালেই ৰবা! গা চা ভালেই আছে নহয় তোমাৰ, মাতটো অকনমান ভঙা ভঙা যেন লাগিছে।
কি কবা যোৱা পৰহি মানে বৰষুণত ইমান বেয়াকৈ তিতিলো নহয় সেই তিতা বাবে মানে অকমান অসুস্থ হৈ গ'লো। তাতে আকৌ আকৌ আজি ৰ'দ দিছে। চব একেবাৰে একদম তোমাৰ মিক্স হৈ পেলাই মানে এতিয়া মোৰ মাতটো ভাঙি যায়। ভিতৰি অকমান জ্বৰো আছে। মানে আজি জুখিছিলো তোমাৰ মোৰ জৰ একেবাৰে তোমাৰ এশ দুই ওলাইছে, এশ দুই ডিগ্ৰী এইবাবে অকমান অসুস স্থ্যৰ আৰু কি ক'বা বাকী তোমাৰ কোৱাচোন ক'ত আছ তুমি এতিয়া ঘৰতে নে?
মই বাৰু ঘৰতেই ৰবা! তোমাৰ কথাটো শুনি বেয়াও লাগিল অলপ নিজৰ মানে অ কেয়াৰ লবা দেই, এনেকে দিয়াচোন তোমাৰ মানে অসুস্থতা হৈ থাকিলে ভাল নালাগে দিয়াচোন। বাকী মই মানে এটা কথা কবলৈহে ফোন কৰিছিলো অ। মানে মই যিটো নতুন অনলাইন ডেলিভাৰীৰ কাম আৰম্ভ কৰিছিলো সেইটো সম্পূৰ্ণ বন্ধ কৰিবলগীয়া হ'ল, বহুত ডাঙৰ লোকচান এটা হৈছে জানানে? মই ভাবিছো মোৰ দ্বাৰা আৰু একো কামেই নহব জানা?
কুৱাই অ তোমাৰ দোৰা একো কামে নহব এইটো কথা কৈ দিলা তুমি? এনেকে কলে নহব নহয়, তুমি এনে ভাঙ পৰিলে হল মানে ব্যৱসায়টো লাভ - লোকচান থকাটো এক তেনেই স্বাভাৱিক কথা। আচলতে কত ভুল হল বুলি ভাবিছা সেইটো কোৱাচোন তুমি মোক?
মানে আচলতে কি কবা মোৰ মানে একদম মন চন ভাল নহয়? অকলশৰে গোটেই কামবোৰ চম্ভালিব পৰা নাছিলো অ। নে অৰ্ডাৰ বহুত বেছি আহি গৈছে। আৰু মানে তাৰ লগে লগে মেনেজ কৰিব একদম নোৱাৰা হ'ল। হলোঁ, ডেলিভাৰীবিলাক পলম হল, মানুহবোৰৰ খং উঠা হল। আৰু মানুহবোৰৰ মানে গ্ৰাহকৰ বিশ্বাস বোৰ ভাঙি পেলালো জানা? মই বৰ অকলশৰীয়া অনুভৱ কৰিছো ৰে? মানে মোৰ হাতত এতিয়া কোনো মূল ধনো নাই জানা? মোৰ মানে একদম অ মন একেবাৰে ভাঙি পৰিছে।
আচ্ছা, একচলি মই তোমাৰ কথাখিনি শুনি এতিয়া বুজি পালো। কিন্তু একচুৱেলি তুমি এটা কথা ভুল কৰিলা নহয় তেনকা? তুমি অকলশৰ কি কিয়নো গোটেইখিনি কৰিবলৈ গ'লা? মানে সকলো কিয় কৰিবলৈ গ'লা? আমি তোমাৰ বন্ধু আছ ছিলোৱে, আমাক তুমি এটলিষ্ট এবাৰতো ক'ব লাগিছিল ন? নে এবাৰো নকলা নিজে গৈছা আগবাঢ়ি। এতিয়া এই সম্পূৰ্ণ মানে অসুবিধাখিনিত এতিয়া কোনে ভুগিব লগা হৈছে তুমি নিজে ভুগিব লগা হৈছে? হয়নে নহয়? এবাৰো কব পাৰিলা হয় আমাক তুমি কি আমাক বন্ধু বুলি নাভাবা।
নহয় অ তেনেকুৱা নহয় একো কথা। তোমালোকক আৰু বন্ধু বুলি নাভাবিম নে? তোমালোকৰ বাহিৰেনো মোৰ আছে কোন ভাল বন্ধু আৰু বিশেষকৈ তুমি। তোমাৰ নিচিনা মই সেইবাবে মোৰ মনটো এনেকুৱা বেয়া লাগিছে। মই মানে একেবাৰে ভিতৰি ভাঙি পৰিছো। সেইবাবে মানে মই তোমাকেই ফন কৰিলো প্ৰথমতে। আৰু তোমাৰ লগত কথা পাতিলে অলপ মনটোও পাতল লাগে। মানে কি কম মোৰ মানে মই ভাবিছো জানানে যে মোৰ সমস্যাৰে মই তোমালোকক আৰু কিয় মানে অশান্তি কৰো। কিয় আমনি কৰো। আৰু তোমালোকৰ সকলোৰে নিজা নিজা ব্যস্ততা আছে ন? নিজা নিজা কাম আছে। সক সকলোৱে নিজৰ নিজৰ জীৱনত ব্যস্ত। মই আৰু আমনি কৰিব কিয় যাওঁ। মই মানে তেনেকে ভাবিলো, সেইবাবে মানে কাকো কোৱা নহ'ল। মই অকলেই সকলোখিনি কৰিলো।
এ হ'ব বাৰু ঠিকে আছে দিয়াচোন। তুমি কথাটো এনে ভবাত তুমি এনে চিন্তাটো ভালে কৰিছা। মানে একচলি শুনাচোন তোমাক এটা কথা কও। তোমাৰ মনত আছে নে? আমি হেই ক্লাছ ফ'ৰত পঢ়ি থাকোতে এটা আমি এটা গল্প এটা পাইছিলো। মানে গল্প নহয় ঠিক এটা সাধুৰ দৰে আছিলে এটা পুৰণি সাধু। চাগে নিশ্চয় তুমি সেইটো পাহৰি যোৱা নাই। মানে কি হৈছে জানা? এই যে দেউতাকে যে পুত্ৰ মানে পুত্ৰক এডাল সৰি ভাঙিবলৈ দিছিলে যে ল'ৰা পুতেকটোক। মানে সি সহজে ভাঙি পেলাইছিল কিন্তু সেই খৰিডাল। তাৰছত কিন কিন্তু যেতিয়া তাক গোটেই খৰিৰ মুঠাখনে দিলে সি কিন্তু তেতিয়া ভাঙিব পৰা নাছিল। মানে কি জানা একতাই পৰম বল, বুইছা নে? একচুৱেলি এইটো এটা যিটো আমি এইটো কিতাপত পাইছিলো সাধু হিচাপে। কিন্তু এইটো এইটো কোনো সাধু বা বাক্য নহয়। স এইটো এটা জীৱনৰ সত্য। মানে তুমি যদি অকলে এটা কাম কৰিব যাবা, এইটোত তুমি কৰিব পাৰিবা পাৰা হয়তো। যদি তুমি অকলে এসোপামান কাম কৰিব যোৱা ন তেতিয়া তুমি কিন্তু সেইটোত হাৰি যাবা। বুইছা? সেইটো তুমি বিৰাট বেছিয়ে কঠিন পাবা। আৰু এইটো সেইটো তোমাৰ একতত আমাক যিটো ক'লা হয়, আমি একতাই যদি মেলি কেনে আমি গ'লো হয় আমি একতাটোত আমি সেই কামটো আমি গোটেইকেইটা কামটো আমি নিশ্চয় আমি সফল হিচাপে কৰিব পাৰিলো হয়, বুজিছানে? সঁচা কথা কৈছো নে নাই তুমি এবাৰ ভাৱি চোৱা। হয় সেইটোৱে ভুল হ'ল অকলে গ'লা।
উম, একদম সঁচা কথা কৈছা অ। উম, তুমি এতিয়াও মানে কি ক'ম আৰু মানে মই অ সঁচাকে একতাই পৰম বল সঁচা। আৰু সেইটো আচলতে মোৰ আচলতে ডাঙৰ ভুল হ'ল, কিন্তু মোৰ এতিয়া এনেকুৱা হৈছে মানে মোৰ নিজৰ ভুল টোৰ কাৰণে মই নিজকো দুখিব মানে মোৰ সাহস হোৱা নাই, লগতে মোৰ মানে এতিয়া মোৰ লগত একোৱেই নাই। মই সকলো হেৰাই পেলালো। মোৰ মূলধনো নাই মোৰ গোটেই গ্ৰাহক সকলৰো মোৰ মোৰ পৰা বিশ্বাস উঠি গ'ল জানা। আৰু লগতে মই কি কৰিম যে মই সেইটো বুজি পোৱা নাই এতিয়া। সেইবাবেই তোমাক ফোন কৰিলো। তুমি বাৰু সঁচা কথাই কৈছা। মই আচলতে এইটো ভুল কৰিলো, কিন্তু কি কৰিবা কিন্তু তোমালোকৰো ব্যস্ততা আছে ন? তোমালোকৰ ব্যস ততাৰ মাজত মই কিয় তোমালোকক টানি আনো মোৰ মানে নিজৰ আহ মানে পৰিস্থিতি মোৰ নিজৰ এটা এ সেই মই কিয় টানি আনো তোমালোকক।
মই বুজি পাইছো চোৱা প্ৰিয়ংকা তুমি ইচ্ছা কথা কোৱা নাই আৰু কিন্তু তোমাক এটা কথা কওঁ তুমি এতিয়া হাৰ মানাৰো কোনো প্ৰয়োজন নাই বুইছা। কাৰণ এতিয়া আমি আকৌ নতুনকৈ আৰম্ভ কৰিম বুইছা নে কামটো? মানে শুনা, মোৰ ওচৰত যি অলপ সচিত ধন আছে ন মানে মোৰ যিটো অকমান মোৰ একাউন্টত পইচা আছে সে
মানে তোমাক মই সেই বেলেঞ্চ অকমান হলেও মিলাই কিনে আমি তোমাৰ কামখিনি কৰাত একেবাৰে সহায় কৰিম বুজিছানে? তুমি মুঠতে এইটো ভাবি লোৱা যে তুমি একদম একেবাৰে অকলশীয়া নহয় এতিয়া মই আছো আৰু মোৰ কেইজনমান লগৰো আছে। আমি গোটেই কেইটা মিলিকেনে কামটো কৰিম বুজিছা? আমি তিনি গোটেইকেইটা মিলি কেনে কামটো কৰিম নিশ্চয় সাফল্যমন্দিত হব কাম। দে
কি কোৱা? তোমালোকে সঁচাকৈ মোৰ বাবে ইমানখিনি কৰিবা? মোৰ মানে সঁচাই মই ভাষাৰে বুজাব পৰা নাই মোৰ কিমান ভাল লাগিছে। কিন্তু মনে- মনে অলপমান এটা লাজো লাগিছে যে তোমালোকৰ পৰা এনেকৈ তোমালোকক জীৱনত তোমালোকে নিজৰ নিজৰ জীৱনত কি ধুনীয়াকৈ চলাই নি আছিলা আজি মোৰ কাৰণে তোমালোকে নিজৰ সঞ্চিত ধন উলিয়াব লাগিব। মোৰ একদম ভাল লগা নাই অহ ল'বলৈ তোমালোকৰ ধন কিন্তু মনত বহুত খিনি সাহস পাইছোঁ এইখিনি কথা কোৱাৰ বাবে। আৰু অনুভৱ কৰিছোঁ যে মই তোমালোকৰ পৰা কথাটো লুকুৱাই ৰাখি বহুত বেয়া কাম কৰিছিলোঁ। আৰু অকলে কৰি পিনে খুব বেয়া কাম কৰিলোঁ। মোৰ সঁচাকৈ বহুত ভাল লাগিছ এতিয়া শুনি আৰু এটা খুব সাহস আহিছে লগতে মনটো পাতল লাগিছে। নহ'লে মোৰ মই মানে বহুত দিন, বহুত মাহ ধৰি পিনে মই মানে অশান্তিত ভুগি আছিলোঁ।
একো নাই, একচুৱেলি কি জানানে বন্ধুত্বৰ অৰ্থই হৈ ছে মানে আমাক সুখে- দুখে ইজনে সিজনৰ সাৰথি হব পাৰে বুজিছা? এ চোৱা বিপদৰ সময়ত যিয়ে হাতখন ধৰি ৰাখে ই একচুৱেলী প্ৰকৃত বন্ধু। এতিয়া অতীতৰ কথা এৰি দিয়া নতুন পৰিকল্পনা কৰোঁ বুইছানে? হব আৰু একো নাই। আমি আজি আমাৰ নিজৰ সঞ্চিত ধন তোমাক উলিয়াই কিনে সহায় কৰিব গৈ আছোঁ। কাইলৈ তুমি কামটো হোৱাৰ পিছত তুমি আমাক ঘূৰাই দিলে হ'ল হয় নে নহয়? তাততো তোমাৰ লাজ কৰিবলগীয়া একো নাই। তুমি অসুবিধা পৰা কাৰণে আমি সহায় কৰিব ওলাই আহিছোঁ। যিহেতু তুমি আমাৰ বান্ধৱী পুৰণা বান্ধৱী ন, তোমাকতো সহায় কৰিবই লাগিব। তোমাৰ বিপদ মানেটো আমাৰো প্ৰব্লেম তোমাৰ অসুবিধাটো আমাৰো অসুবিধা। নিশ্চয় আমি তোমাক সেই অসুবিধাত পৰি থাকিবলৈ নিদিওঁ ন, সেইকাৰণে তোমাক আমি সহায় কৰিবলৈ আগবাঢ়ি আহিমেই। বাকী তুমি এতিয়া একো টেনচন নল'বা। একদম তুমি নিচন - নিশ্চিন্ত মনে থাকা। তুমি যদি একো খোৱা নাই, তুমি নিশ্চয় এতিয়া কামৰ পৰা আহি পাইছা, যিহেতু একো খোৱা মেলা নাই এটা কাম কৰা ভালদৰে ফ্ৰেছ হৈ কিনে ভাত পানী যি আছে খাই লোৱা বুইছা? ফোন মাৰি নাথাকিবি বুজিছ নে? পিছে ঘৰত কোন কোন আছে এতিয়া?
মোৰ ঘৰত সকলোখিনিয়ে আছে ৰবা মা, দেউতাহঁত, গোটেইখিনি গো গোটেই মানুহখিনিয়ে আছে, বাকী বহুত বেছি বহুত বহুত ধন্যবাদ দেই বন্ধু। তুমি সঁচাকৈ মানে মই আজিহে বুজি পাইছোঁ দেই জীৱনত সঁচা কৈ ডাঙৰ সম্পদটো মানে ধন -সম্পত্তি নহয়। সঁচা এজন বন্ধু আৰু প্ৰকৃত এজন বন্ধু আৰু লগতে একতা। একতাটোত মানে সঁচাকৈ বহুত শক্তি আছে বহুত- বহুত ধন্যবাদ। আজি মোৰ মনটো বহুত পাতল লাগিল। লগতে এটা বহুত ডাঙৰ মানে মূৰৰ পৰা এটা বুজা নমা যেন পালোঁ, তাৰ কাৰণে মানে বহুত বহুত থেংক ইউ তোমাক।
ঠিক আছে বাৰু। তুমি উম, আমাক ইমান ধন্যবাদ জনাই আমাক লাজ দিব নালাগে দিয়া। তোমাৰ ফ্ৰেণ্ড আমি হয়নে নহয়? তোমাৰ ফ্ৰেড যিহেতু আমি হেল্পটো কৰিবই লাগিব। তেতিয়া আহা আমি কামটো একেলগে কেনেকে কৰিব পাৰোঁ। অতি সোন কালে সম্পূৰ্ণ কৰিব পাৰোঁ, তাৰে প্লেনিং বুজিছানে? এতিয়া আমি ৰাখো বাৰু। কাইলৈ ভালকৈ কথা পাতিম, এতিয়া তুমি ফ্ৰেছ হয় কিবা এটা খাই লোৱা হা? ঠিক আছে?
ঠিক আছে হ'ব দিয়া। অ', ৰাখিছোঁ।